হেল্ল' উ হেল্ল'
হেল্ল'
অ বাইদেউ কি খবৰ?
এ ভাল ভাল তোমাৰ ভাল?
কি মোৰো ভাল দিয়ক। কি কৰি আছে পিছে আপুনি?
মই এইবোৰ আৰু কিবাকিবি, লিখা-লিখি কাম কৰি আছো।
উম ডিউটিত আছে আপুনি?
ডিউটি-ডিউটি, ৰেজিষ্টাৰ লিখি আছোঁ। ত ৰেষ্ট টাইম কি? তুমি কি কৰিছা?
মই ডিউটিতে আছো ৰব, ডিউটিতে অকমান এতিয়া অকমান ফ্ৰী আছো বোলে তাকে অকমান আপোনাক ফোন কৰিলো আপোনাক এনেই
অ, অহ, আজি কি কাম আছিলে তোমাৰ? ডিউটিত?
ডিউটি হে ৰাতিপুৱা আহিলো, আহি কেনে চপ-চেল, চফ-চেল কৰিলো তাৰপিছত আপোনাৰ এ দাম-চাম মাৰিলো। তাৰ পিছত এক্সপায়াৰী চালো কিবা-কিবি, গাখীৰ-চাখীৰ মাকডন দিলো চেল কৰিলো।
আহিছে নাই?
গাড়ী-গাড়ী নাই আহা, এদিনহে আহিছিল।
অহ
তাকে, ডিচিৰ গাড়ীটো অহা নাই ৰব,
অ, গুচি গল, আমাৰো অহা নাই মোৰ যায়তো এফ এন বি ন এইকেইটা দাম মাৰিলো আৰু এটো চানডে চি এম এছো নাই, গাড়ী বেলেগ গাড়ী অহা নাই আমাৰ ইয়াতো সেইটোৱে আৰু', অৰ্ডাৰ কেনেকুৱা?
অৰ্ডাৰ ইয়াতে বেছি নাই নৰ্মলে আৰু চল্লিশ পঞ্চাশটা মান অৰ্ডাৰ, ত্ৰিশ চল্লিশটা অৰ্ডাৰ, আপোনালোকৰ
আমাৰো এনেকে ভাল নহয় এতিয়া আজি দেওবাৰ সোনকালে অৰ্ডাৰ থাকে, আজি অৰ্ডাৰ নাই কিন্তু।
অৰ্ডাৰ নাই ন? তাকেতো, সেইটোৱেটো, অৰ্ডাৰ-চৰ্দাৰ ইমান নাই তাকো সেই পিয় ফেৰলভলি পাচ টকাত নিদিয়ে।
উম, আকৌ ডেলিভাৰী চাৰ্জ
ডেলি-ডেলিভাৰি চাৰ্জ নিদিয়ে। সেইটোৱে টো, আজি-আজি তা তা তাকে আপোনালোকৰে ভাল দিয়ক আৰু বিন্দাছ চাম-চাম আৰু গৈ থাকিব লাগিব ইমান টেনশ্যন নাথাকে।
হে বিন্দাছ ন ইমান কাম থাকে লিখা-লিখি, গণ্ডগোল হ'লে গালি খাব লাগিব, উম
হেল্ল সিহঁতি আহিলে নাই
আহে আহে আহিয়ে থাকে ন আহে নাহিলে নহব ন মাহত আহিব দ কাৰণে বেলেগ একো নাই আৰু অডিত কৰিবলে আহে তুমি নাহা নেকি আমাৰ ষ্টৰৰ ফালে
আহিম আহিম। মানুহ জনে কইছো জুইতো লৈ আছে নাই পিছে
অন্য বস্তু ওলাইছ কিবা কিবি, লওঁ কেতিয়াবা কেতিয়াবা এনেকে লোৱা নহয় ন ভেন্দ্ৰৰিঙে আহি লৈহি আৰু আমি যেতিয়া যাওঁ তেতিয়া বস্তু নাপাও নহয় মানে ৰাতি আমাৰতো চাৰিটাত ছুটি হৈ যায় ন
ৰাতি আহি যায় ন ভেন্দ্ৰ অভিযান সেইটো কাৰণে আৰু
থাকক দে বাই
সেইটোৱে আৰু তোমালোকৰ তাত আছে নাই?
আমাৰ নাই সেই কি আৰু নৰ্মেল আৰু ইমান বেছি নাই আৰু এইবিলাক আজি এছ এল পি কোনে আহিব পিছে আপোনাৰ
আজি আহিব বেলেগ আজি তাই অফ আছে সদায় আহে আজি কি আহিব কি নাম আছিলে জানো তাই পচেনজিত নেকি সি আহিব, বহুত গৰম পৰিছে এইকেইদিন ন
গৰম পৰিছে বহুত তাকেতো গৰম পৰিছে কালি সেইকাৰণে ফুৰি চুৰি আহিলো পোৰা গা চা ধুই আহিলোঁ এ বহুত বশিৰ বশিষ্টৰ সেইপিনে গৈছিলো তাতে আপোনাৰ একদম পাহাৰৰ ওপৰত এক নিজৰা আছে ন তাতে একদম গা চা ধুই আহিলোঁ পুৰা
কোনে কোনে গ'লা
এ মই মই মোৰ লগত চাৰিজন পাঁচজন মান গলো বাহিৰত কালি অফ আছিল ন এনে প্লেনীং কৰিলো প্লেনীং কৰি গুচি গুচি গলো আৰু
অ'।
খানা-চানা খালোঁ, তাতে মজা লাগিল একদম। খানা মানে সেই হোটেলৰ পৰা মানে লৈ গৈছিলোঁ। চিকেন ফ্ৰাইড ৰাইচ, চিকেন এইবিলাক লৈ গৈছ ছিলো আৰু ঠাণ্ডা-ঠাণ্ডা লৈ গৈছিলোঁ।
অ' - অ'। বনাই খালেও ভাল লাগি ব ন' তাত?
ব- বনায়। তাৰে বনাই খা জাগা মজা আছে। আৰু একদম পাহাৰৰ ওপৰত ন' খৰিচ চৰিও আছে পুৰা একদম। শুকান মানে খৰি- চৰি। অ' যদি ভাতটো বনাই লৈ যা চিকেন-টিকেন তাতে বনায়। মজাকে হৈ যায় আৰু। অ' ভাতো বনাব পাৰি। ইতো নহলে নোৱাৰি। খালি বাচন-বৰ্তন নিব লাগিব। চৰিবিলাক আনিব লাগিব।
কেইটা গৈছিলা তোমালোকে?
হা?
কেইটা লগৰ মানে কেইজন গৈছিলা?
লগৰ মই, ৰোহিত। তাৰপিছত দেৱজিত প্ৰদীপ, কুলদীপ, হিৰক আমি কেইটা গৈছিলোঁ আৰু। ছয়টামানে গৈছোঁ আমি।
অ' কালি পুৰা মানে এনজয় কৰি আৰু।
পুৰা একদম পুৰা একদম খাইছে আৰু সেই বক্স লৈ গৈছিলোঁ, গান বজোৱা। অ'। তাতে সেইকাৰণে নেকি? এই আৰু পইছ পইছা কৰিছা হৈ গ'ল। চেছে আৰু পইছা।
পইছা কি আৰু। আকৌ আহিব হবই ন' আজি। হেৰি পিছে।
তাকে।
উম, চেলাৰী সোমালে। কিন্তু মোৰ একাউণ্টো কথা এটা হৈছ একাউন্টো মোৰ কি হৈছে? কামে নাই হোৱা। পইছাটো মানে। চেলাৰী সোমালে। পইছাটো আছে। কিন্তু হেৰি নাই, এইটো কি চব ঠিকে আছে কিবা কাগজ পত্ৰ দিব আছে কেৱাই চিও নহয় বেলেগ এইকেইটা চলা নাছিলে আৰু আজিবা চেক এপ্লাই কৰি থৈ আহিছো এতিয়া কাইলে দিব দিব নেকি? চাৰিটা নে পাঁচ উ তাৰপিছত বেলেগ এটা একাউণ্টত ভৰাব লাগিব মানে
অ আচ্ছা কেনে কা চানি মাৰিব
আজি তোমাৰ দেখোন হেৰি তাৰিখ হলেই অ কেই তা চৌধ তাৰিখ হলেই আক তোমালোকৰ পাব হ'লেই দেখোন বিশ কেইদিন আছো বিশ দিনে আছে আৰু
দিন আছে সেইটো হয় কিন্তু মোৰ এইবাৰতো মোৰ লাষ্ট মই চাৰকতো ক'লোয়ে আমাৰ একটা কৈছিলে এই মাত মোৰ লাষ্ট আৰু তাৰ পাছৰ পৰা আৰু মই এতিয়া বৰ্তমান ঘৰত বহি আৰু বৰ্তমান কেইদিনমান
নোপোৱালৈকে কৰি থাকা আৰামচে কি দিকদাৰ আছে
পাঁচো পচ কাম এনেকোৱাই নহয় আছে কাম কামটো দুই এটা আছে কাম আছে আছে কাম নকৰো এতিয়া বৰ্তমান দুই দুই তিনি মাহ ঘৰত থাকিম আৰু এ ক্লাছ চালাছ কৰিব লাগে ৰ্কাচতো কম্পিলীত কৰিব লাগে প্ৰথমতে
ন ইয়াত এতিয়া ইয়াত কৰিলে তোমাৰ ভালে আছিলে কিন্ত ক্ ৰ্কচ তো কৰি থাকোতে তোমাৰ সেইটোয়ে হৈ গ'ল
এ নহয় মই সদায় সদায় সদায় ভাবো কৰিম বুলি কিন্তু এই যেতিয়া যাই যাই কেনে সেই নহয়ে মোৰ
উম
যাই যাই কিনে নিমিলে ৰাতি যদি দিনত মানে ধৰি লওক আজি ৰাতিপুৱা ডিউটি কৰিলো ইভিনিং যাওক ভাগৰ ভাগৰ লাগি থাকে আৰু যদি মৰ্ণিং ইভিনং ডিউটি আহো ৰাতিপুৱাহে ৰাতি দেৰি লৈ শো ৰাতিপুৱা আৰু দেৰিকে উঠো এ সেনে কামত নহয়ে মানে কি কম আৰু পাৰি না নহয় নোৱাৰা নহয় ধৰি লওঁ এনেক কষ্ট কিন্ত মই নোৱাৰো দেই মা কটো যে দিয়া নাই ভগৱানে ইমান এটা
ও হো অ তুমি মৰ্নিং এ লবা মৰ্নিং লৈ চাৰে তিন টা তিনিটা চাৰে তিনিটাত গুছি যাবা গুছি গৈ ৰেষ্ট কৰি তাৰ পিছত ক্লাছ কৰা আৰু অহা যোৱাটো নাই তোমালোকে মানুহে নিয়া
কি ক'ম আৰু সেইয়াই আৰু এতিয়া চাওঁ আৰু কিবা কৰো দেখা যাব এতিয়া কোনো নাই কিন্তু মানুহ জন বাৰু আহি যাব এইটোক নাই বোলো সেই আৰু মোৰ চাগে, এতিয়া আৰ লাষ্ট আৰ মানে মই ছাৰক কৈ থৈ দিছোঁ, ছাৰক কৈ দিলো ছাৰে- মেমো কোৱাদ হৈছে মেম, বাৰু কোৱা নাই ক'ম বাৰু, হলেওঁ মেইনলী, সেয়া ত্ৰিশ -তাৰিখৰ পিছত আৰু মানে কিবা বেলেগ মাথা মাৰিম আৰু, কামত নহয় আৰু মানে, ক্লাচ - চাচ এতিয়া ভালকে কৰিব লাগে আৰু মেইনলি।
উম এইটো কৰি ক্লাছটো অসুবিধা হৈছে ন',?
এ', মানে মই নোৱাৰো বেলেগ ছোৱালী পাৰিলেই হয় হা', কিন্তু মোৰ ভগৱানে মাথাটো কম- কমজুৰি বনাইছে। মানে কি জানে কষ্ট কৰি কিনে, আমাৰ পঢ়বা নোৱাৰো, নাজানো কিয় বা',
উম ', ভাগৰ লাগে ন',
সেই লাগে ইচ্ছা কৰিলে পাৰে, চব বস্তু পাৰে কিন্তু মই নোৱাৰো যে, সেইটোৱেতো মেইন কথা। ময়ে নোৱাৰিম, এই কাৰনে দুই-দিন মান আৰু মাথা মাৰো আৰু এইটোত, কৰ্চটোৰ মাথা মাৰ অহ', কৰ্চটো যদি কমপ্লিট হৈ যায় তেতিয়া দেখা যাব আৰু,
তেতিয়াতো তোমাৰ চিন্তাই নাই বাৰু, আৰু কিমান দিন আছেগে তোমাৰ কৰ্চটো?
কৰ্ছটোতে মই বহুত পিছ পৰি আছো, কৰ্চটো ছেপটেম্বৰলৈ আছে বাৰু কোনটো মই পিছ পৰি আছো, কৰ্চটো ভেলিদেটি দুই বছৰত থাকিব, ৰেকৰ্ডত থাকি যাব। লাইভ ক্লাছ চলি আছে, কিন্তু মই বহুত পিছ পৰি আছো বৰ্তমান,
ক্লাছ কমপ্লিট নাই হোৱা ন'?
হোৱা নাই মানে, কৰ্চটো বহুত আগবাঢ়ি গৈছে, মানে ক্লাছ বহুত আগবাঢ়ি গৈছে। মোৰ মানে বহুত পিছ, পৰি আছো আৰু এতিয়া, তাকে সেইটো ভাবিছিলোঁ কি কৰো, চিন্তা কৰি আছো?
বাকী হয়,
তাকেটো-তাকেটো লাগি আছে ৰ কিবা কৰ ভাবি আছো ৰব।
নাই-নাই কৰ্চোটো তোমাৰ ইম্পৰ্টেণ্ট আছে, এতিয়া শৰ্মিলাৰ কিমান হৈছে জানো?
হা-হা কি শৰ্মিলা অ,
তাই কিমান হৈছে?
তাই এই চাগে কৰা নাই নেকি?
ম মোৰ মতে তাই ক্লাছ নলয়ে নিচিনাই লাগি আছে।
সেইটো আৰু বেকাৰ মাহে-মাহে তাই এম আইটোহে দি আছে।
এনে দিছে ই এম আই, এনে ইমান লেপটপ- চেপটপ ল'লে।
পঁচিছ হাজাৰ হয় মানে কিয় বা নকৰে যে, তাইহে গম পায় আৰু তাৰো চাগে, হে মঞ্চন-চনন নাযায় নেকি ঘৰত? যায় কেনে অশান্তি পাই থাকে।
হ'ব পাৰে, মই কৈছোঁ- কোৰ্চটো তই কমপ্লিট কৰিব লাগিব, তেতিয়াহে কাম-চাম পাবি বুলি ত
অ তাই ছোৱালী মানুহ হয়, মইটো লৰা মানুহ অকমান ফুৰ ওচৰ পৰা ওলাইহে কৰিব পাৰো। তাই গৰ বাৰে খেনে ল'ৰা নহয় আৰু
সে সেইটো-সেইটো তাই পাৰে অকমান চেষ্টা কৰিলে।
পাৰে হ তাৰ তাকে মাথাতো আছে না তাই ত ইচ্ছা কৰিব পাৰে এইতে কিয় বা নকৰে, তাইহে জানে এতিয়া আৰু এ চাৰ । অ' ৰব কিবা কৰোঁ ময়ো। ময়ো লাহ- লাহে - লাহে কৰোঁ বুলি কৈছোঁ সেইদিনটো নায়ে বাৰু।
অ'। লও কৰা, এইটো চা পালে ওচৰতে পাইছা যেতিয়া, কামটো নেৰিবা। চোৱাচোন, ঘৰত কৈছা জানোঁ?
ঘৰত- ঘৰত বাৰু কোৱা হৈছে। সিদিনাখন কৈছোঁ ঘৰত। গতিকে এই মাহটো লাষ্ট আৰু ত মই দুইদিন মান মানে ঘৰত ক্লাছ কৰিম। এনেকা ঘৰত কৈ দিছোঁ আৰু। এনে ঘৰত ক'লো কৈ কেনে জাষ্ট চাৰক ক'লোঁ। ঘৰত কি কব আৰু? সেয়া আৰু মানে এনে কৈছে আৰু হব দে এ কি কৰিম আৰু। তই যি কৰা এতিয়া এনেকে মোক ক'লে।
উম।
সেইকাৰণে আৰু ঘৰৰ পৰাতো একো ইমান সেই নাই বাৰু। তো কৈছে যি কৰা কৰ আৰু। মই মানে মোক সেনেকা কৈছে আৰু।
পঢ়িলে ভালে আছিলে নেকি?
অ' সেইটোৱেতো। চাওঁ ৰব, কি কৰোঁ। দিয়ক পিছে। মই কল কৰিম দিয়ক। পিছত লাভ নাই।
হ'ব দিয়া। ঠিক আছে। হ'ব দিয়া। উম, উম।